হেল্ল'
অ, কি খবৰ?
অ ভালে আছো, আপোনাৰ?
মইও ভালে আছো দিয়া
আচ্ছা, কি কৰি আছে?
মইতো আছো এনেই আছো, তুমি কি কৰি আছা?
আছো এনেই অহ
ভাত-চাত খাইছা?
অ, আপুনি কি ফ্ৰী আছে নেকি?
হয় হয়, মই ফ্ৰী আছোঁ কাৰণে কল কৰিলোঁ।
অঁ
পিছে পঢ়ি-চঢ়ি আছা নেকি, এক্জামতটো চলি আছে তোমাৰ
অ পঢ়িম অনকমান পিছত।
আচ্ছা, কি পঢ়িব বিচাৰা আজি?
অ মোৰ এক্জাম আছে এই অ আছে মানে
আচ্ছা, মানে আজি মানে কে- কেনেকুৱা কি বস্তু বস্তু পঢ়িবা কোৱাচোন অকমান
এইটো লাইক মানে অলপ সেয়া টাইপ আৰু মানে পেচণ্ট কেয়াৰ, পেচেণ্টো কেনেকে এ-এটা হস্পিতালত কেয়াৰ কৰিব লাগে কেনেকে ট্ৰিট কৰিব লাগে লাইক সেই-সেইটো মানে থাকে আৰু মানে কি ট্ৰিটমেন্ট কোনটো কি সেয়া হয়, সিতো বেচিচত মানে নোটচ থাকে পঢ়িব লাগে।
আচ্ছা, মানে অ তুমি কি কৰিবা তুমি চোৱা তুমি পঢ়া, মইতো তোমাক পঢ়িব কয় আছো বুজি বুজি পৰা বস্তুবিলাক তথাপিতো তোমাৰ যদি প্ৰিভিয়াছ প্ৰিভিয়াছৰ ইয়াৰ যদি কুৱেশ্চন পেপাৰ চুৱেশ্চন পেপাৰ কবাত পাবা পোৱা যদি, ইতো ইম্পৰ্টেন্ট টাইপ কুৱেশন থাকে ন এনঞ্চাৰ কুৱেশন বিলাক সেইবিলাক চাবা সেইবিলাকত মানে বহুত মানে কমন পৰে আৰু বুজি পাইছা? মানে বহুত আহা চান্চ মই নকওঁ যে হাড্ৰেড পাৰচেণ্ট আহিব বহুত চান্স থাকে আহি যায় বাট আহে আহাটো আহে আহোটো আহাতো আহে মানে বুজি পাইছা চ' তাতে মানে অকমান মানে প্ৰিভিয়াছৰ পেপাৰত মানে অকন ফ'কাছ কৰিবা বেছি
আহ বাকি ফুৰিব চুৰিব প্লেন কৰা নাই নেকি
ফুৰিব প্লেন কৰিম বাৰু নিশ্চয় কৰিম এটা প্লেন বহুত ভাল জাগাত কৰিম
লং ট্ৰিপ
লং জাৰ্ণি এটা কৰিব লাগিব তুমি পিছে কৰিবা নেকি ইণ্টাৰেষ্ট আছে নাই তুমি ফুৰিব চুৰিব ভাল পোৱা জানো তুমি
আহ মই ট্ৰেভেলিং ভালে পাওঁ
তাৰমানে ফ্ৰেবেট নেকি ট্ৰেভেলিং কৰাটো বহুত ভাল লাগে নেকি তোমাৰ
অ হয় হয় বহুত ভাল লাগে ট্ৰেভেলিং কৰি কেনে লাই ট্ৰেভেলিং কৰি ভালে হয় ন বহুত বেলেগ বেলেগ নজয় এটা কৰিব পাৰি ন
অ আচ্ছা মোৰো বহুত ভাল লাগে ট্ৰেইন জাৰ্ণি কৰি ভাল লাগে ট্ৰেইনত উঠিম উঠি কেনে যেতিয়া ট্ৰেইনত যেতিয়া যাম কি ধুনীয়া ধুনীয়া জাগা কি মজা মজা জাগা আহিব পথাৰ আহিব পাহাৰ পৰ্বত আহিব নদী দলং কি ধুনীয়া ধুনীয়া জাগা আহিব ট্ৰেইনে যেতিয়া যাম লগ বন্ধুৰ লগত যেতিয়া যাম কথা চত পাতিম আমি তাতে আমি কিবা কিবি খালো ট্ৰেইনত কিবা কিবি খালো আমি তাতে তাতে আমি ডান্স চান্স কৰিলো কি ধুনীয়া লাগিব মানে ট্ৰেইন জাৰ্ণি বেষ্ট জাৰ্ণি ক'ব গ'লে তুমি যদি মোক যদি দিয়া চান্স দিয়ে তুমি ফ্লাইটত যাবা নে ট্ৰেইনত যাবা মই যেতিয়া কওঁ মই ট্ৰেইনত যাম কাৰণ মোৰ ট্ৰেইন বেছি যাত ট্ৰেইন জাৰ্নি বেছি ভাল লাগে মোক
জয়মে হয় ৰাইডত ৰাইড ভাল লাগে ৰাইডত গৈও
ইয়েছ ইয়েছ ৰাইট ৰাইট ৰাইডত যাই বহুত ভাল লাগে তোমাৰ য দুই চাৰ চাৰি পাঁচখন মান গাড়ী হয় তাৰপিছত মজাকে এখন মানে মজা মজা বাইক হয় হয় বাট মোৰ আকৌ স্কুটি আছে মোৰ অফ ৰাইডিং কৰা কাৰণে বাইক নাই ৰবা চাম ৰ'বা কি কৰো এতিয়া
আমি একু একুলেড যাওঁ বলক এদিন
ভাবিছিলো উইক প্লেন মানে মই যোৱাই নাই কিমান বছৰৰ পাহৰি গৈছো সৰু থা সৰু থাকোঁতে গৈছিলোঁ অ একচুৱেল ভাবি আছো আমি নেক্সট মান্তত এটা বনাব লাগে ট্ৰিপ এটা এটা যাওঁ বলা
অ এক'লেণ্ডত তো বহুত বেছি ভাল লাগে ভাল লাগিব লং জাৰ্নি ও বহুত দূৰো হয় ন এইটো ভাল লাগিব গৈ।
তাতে তোমাৰ কি বুলি কয় খনতো ডাঙৰো বহুত ন?
অ বহুত ডাঙৰ মোৰ ফ্ৰেণ্ড মোৰ ফ্ৰেণ্ড এজনীয়ে গৈছিলে। মোৰ মানে কলেজৰ ফ্ৰেণ্ড এজনী বু পায় তাৰ কৰিছিলে বহুত বহুত ডাঙৰ হয় আৰু বহুত মানুহ হয় বুলি কৈছিলে আৰু তাই মানে তাই কা লগত গৈছিলে আৰু
হয় হয় আৰু শুনাচোন কি বুলি কয় একুলেন খন মানে তোমাৰ নৰ্থ ইষ্টৰ চবতচে ডাঙৰ মানে
ৱাটাৰ পাৰ্ক হয় অ অ হয় হয়।
হয়। ছাইছো মই চাইছো বাৰু একুলেন খন ইউটিউবত চাইছো বাৰু সৰু থাকোতে একদম সৰু থাকোতে গৈছিলো বাৰু এতিয়া মোৰ মনত পাহৰি গৈছো। একুলেন খন‌ ক'ত ৰানী চাইদে আছে ন?
অ হয়।
আটছা। এয়াপৰা ত্ৰিছ কিলোমিটাৰ
ত তাতে প্ৰাইচ এইট ফৰ্টি কে হয়। এডাল্টচ পাৰচন এটা ইটচ পাৰচন
এইট ফৰ্টি হয়?
অ এইট ফৰটি।
এ অচ্ছা হলিডে এন্ড উইকেন্ডট তাতে‌ বেছি।
নাইন হান তেতিয়া এইট চ ছেভেন্টি বুলি কৈছিলে মোৰ ফ্ৰেণ্ডজনীয়ে কৈছিলে আৰু উইকেণ্ডত এইট চেভেন্তি লয়, নৰ্মেল ডেইজত‌ এইট লয় হম্।
অ নৰ্মেল‌ দেইজত এইট ফৰ্টি? আচ্ছা! ঠিক আছে আমি প্লেন এটা বনাও দিয়া ন চাব পাৰিম ধুনীয়াকে ফুল এনজয় কৰিব পাৰিম আৰু
আৰু তাতে বহুতটা পুল আছে, তিনটা, চাৰিটা মান পুল আছে। তাত বহুত ডাঙৰ ডাঙৰ পুল আছে একদম লং আৰু একদম ডাঙৰ ডাঙৰ শ্লাইড আছে।
শ্লাইদ‌ আছে আচ্ছা মজা লাগিব গলে গ'লে তাতে।
আৰু আইচৰ হা হাউচ এটা এটাও আছে একদম বৰফৰ ঘৰ এটা আছে ডাঙৰ
আইছ হাউচ আছে।
আহ
আচ্ছা আইছ হাউচ মজা লাগিব আ যায়
অ বহুত বহুত বেছি ভাল লাগিব। তাতে লং লং বুটছ পিন্ধিব দিয়ে ডাঙৰ জেকেট দিয়ে।
অ ত এটা প্লেন কৰিব লাগিব ৰে যাব লাগিব, ফিক্স কৰিবই লাগিব এতিয়া যাবই লাগিবই দে।
অ।
তাতে পিছে ইকলেণ্ডত তোমাৰ অ ইকলেণ্ড তোমাৰ ধৰি লোৱা আমি গ'লো, তাৰপিত ইকলেণ্ডত তোমাৰ হেৰী টিকেট ত এইট ফৰ্টি ন আৰু খোৱা লোৱা ভিতৰ কৰিব লাগিব বাহিৰা বস্তু আমি একো ইকলেণ্ডত নিব নোৱাৰি জানা নে এটা কথা।
অ, অ হয়, হয় গম পাওঁ।
অ মানে ধৰি লোৱা আমি বাহিৰৰ এই যি যিকোনো বস্তু আমি নিব নোৱাৰো তাৰে ভিতৰে।
অ বাট তাতেও আছে, কেণ্টিন ৰেষ্টুৰেণ্ট আছে তাতে।
হয়, হয় তাতে। ইয়েছ ইয়েছ তাতে ভিতৰতে ৰেষ্টুৰেণ্ট আছে, কেণ্টিং আছে কেণ্টিন আছে তাতে মই মই গম পাওঁ তাতে। কেণ্টিন আছে প্ৰাইচবোৰো বাৰু ঠিক আছে। তাকে তাকে আছে তাৰে প্ৰাইচ চ্ৰাইজ।
অ লাইক এফৰ্ডেবল হয় আৰু।
হয় ইমান মানে বেছি।
ওম আৰু ক্লিনো। হয় আৰু ৱাটাৰ পাৰ্কটো।
অচ্ছা মানে মানে ৱাটাৰ বিলাক চাফা আছে ন।
অ আৰু ক্লিন হয় তাত। তাতে দুটা পুল ওলাইছে ন আৰু বহুত ডাঙৰ এৰিয়াও হয় বোলে বহুত ডাঙৰ এৰিয়া।
আচ্ছা তুমি।
মানে সমাৰ ভেঁকশ্য সমাৰ। আছামৰ কাৰণে বেষ্ট ৱাটাৰ পাৰ্ক হয় আৰু।
আচ্ছা তোমাৰ বহুত ভাল লাগিব এনজয় কৰিব গলে।
অ বহুত ভাল লাগিব বৰ ভাল লাগিব।
একুলেণ্ড, আজি একুলেণ্ড ত ওচৰ পাছৰে তোমাৰ একুলেণ্ড ৰাণী ন ৰাণীৰ যিটো, তোমাৰ দীপৰ বিল সেইচাইডে আছে ন।
অ হয় এনে ৰাণী প্লেছ। এনেইও ভালে হয়, নেচাৰ জাগা হয় ন। ত ৰাণী গোটেই প্লেছ ভাল। ধুনীয়া জেগা লাইক উইণ্ট চামাৰৰ কাৰে এলিষ্ট বহুত অ চামাৰৰ কাৰণে বহুত ভাল আৰু একচুৱলি।
অ আৰু ৰাণী ৰাণী সাইডে, তোমাৰ বহুত ধাবাও আছে বহুত মজা মজা ধাবা।
একজেক্টলি আমি তাতে, খাব পাৰিম ন।
একুৱালেণ্ড মজাকে ফুৰিলো। চৰি মানে আমি এঞ্জয়, চেঞ্জজয় কৰিলো, তাতে এঞ্জয় সালাইড। কিবা সৰু এটা, দুই এটা বস্তু খাই ললো।
অ আহি।
ভোক ত অকমান লাগিবই, ওলাই অহাৰ টাইমত মজাকে ৰান্ধি ধাবাত। মজাক কে খাও আমি
অহ সেইটোৱে
তাকে এতিয়াতো মজাকে খাম মজা লাগিব কিন্তু
মেমৰেবল হব ন
য়েছ
আপুনি মোক আপুনি কিন্তু বহুত ধুনীয়াকে ফটো উঠাই দিব হা তাতে পুলটোত
অকে মই উঠাই দিম তোমাক ধুনীয়াকে ফটো উঠাই দিম
অ এটা ভিডিঅ অহ উঠাই দিম এটা ভিডিঅ' বনাই দিম ভিডিঅও কৰি দিব।
ঠিক আছে ভিডিঅ কৰি দিম বাত একচেলি মোৰতো অকমান মোবাইলটো কেমেৰা বেয়া তোমাৰ কেমেৰাটো ভাল আছে ন।
অ মোৰ ফোনটো দি উঠাই দিব।
আচ্ছা তোমাৰ কেমেৰা চেমেৰা ভাল ন।
অঁ
আতছা টেনচন নাই দিয়া তোমাৰ মোৰ মোবাইলৰে মই উঠাই দিম বাট মোৰতো ভালেই ইমান বেয়া নহয় বাট বাত তোমাৰটো যদি বেছি ভাল হয় চো তোমাৰটো দি উঠিব পাৰিম ন
হ'ব দিয়ক।
উম তাকেতো মই চাম দিয়া মই এইটো তাৰিখ মানে যাওঁ নেকি জুনৰ
জুন নহয় জুলাই জুন মন্থটো গলে ন
জুলাই টো দুই চাৰি তাৰিখ মানে যাওঁ
অ অ পাৰি পাৰি একজেক্টলি এতিয়া পাৰি।
টুৱেন্টি ফাইভ ত
ভালে লাগিব গৈ কেনে তেতিয়া।
হয় হয় টুৱেন্টি ফাইভত
আৰু এক অ আৰু এনেও জুলাইত যায় ন মানুহ
অ য়েছ য়েছ মিনছ তোমাৰ জুনৰ পৰা ষ্টাৰ্ট হৈ যায় জুলাইত বেছি য়েছ জুলাইত মানে যায় জুনত যায় বাৰু বাত জুলাইত বহুত মানুহ হয় জুলাই আগষ্টত বহুত বেছি মানুহ হয়। আৰু খাস কাৰকে তোমাৰ চান হলি দে বহুত বেছি মানুহ হয়। চো সেইকাৰণে তাত ইতিয়া সেই ফিজটো বাঢ়াই দিয়ে।
অহ
চ সেইটো মানে
মোৰ মাহী আইতাও থাকে তাতে ৰানী পিনে।
আচ্ছা, আচ্ছা ৰানী-ৰানী স্বাদ থাকে নেকি আহ
অহ মোৰ, আহ মোৰ আইতাৰ ভণ্টি।
তোমাৰ আইতাৰ ভণ্টি ততে থাকে?
অহ যে থাকে মাৰ মাহী আৰু পাপাৰ-পাপাৰ-পাপাৰ সেয়া থাকে পাপাৰ মাহীৰ ছোৱালী।
আচ্ছা। তুমি কি তাতে কি গৈছা নেকি?
অহ গৈছো।
আচ্ছা।
বহুত ধুনীয়া জেগা হয়, ভাল জেগা হয়।
আইতা হতে পিছে ভালে আছে, ঠিক থাকে আছে?
অহ আছে। আৰু তাতে এটা পিকনিক স্পট এটা আছে নামটো-নামটো পাহৰি গলোঁ। কিন্তু বহুত ফেমাচ হয় আৰু ৰাণীৰ।
আচ্ছা ৰানী পিকনিক কড এটা আছে নেকি?
অহ এইটো ফেমাচ হয় মানে তাৰে।
আচ্ছা আমি যেতিয়া একলাণ্ড যাম, আহাঁ টাইম ত খানা খানা খাবা যাম চ ধাবা যাম, চ' মোক পিকনিক প্লেচ টো দেখাই দিবা তাতে মই চাব পাৰিম।
অ এই পিকনিক স্পটটো পিনে বোলে বহুত ডাঙৰ-ডাঙৰ ৱাটাৰ ফলো আছে পিকনিক স্পটৰ কাষত।
হয় নিকি? অ যোৱা টো ফি
অহ হয়। নিউ কাপোৰো লব লাগিব ন তাতে ফুৰিব যোৱা। কাৰনে।
কাপোৰ কি আৰু, গা ধুব গলে আৰু আমি তাতে কি হয় গা হে ধুম তাতে কিহৰ কাৰণে আৰু
ততে হে গা ধোম, বাত ঘৰত এ বাহিৰতো পিন্ধি যাব লাগিব ন?
নালাগে অ ৰড খানত তুমি কি আৰু নতুন কাপোৰ পিন্ধিব। আমাৰ ইমান একো দৰকাৰ নাই নতুন কাপোৰ পিন্ধি আমি এইবাৰতো আমি এন নহয় যে কবাত আমি বেলেগ জাগাত গৈছো ফুৰিব বা মেইনলি আমি কি এনঞ্জয় কৰিব গৈছো পানীত গৈছো ৱাটাৰ পাৰ্কত গ'লে আৰু কি নতুন দৰকাৰ আৰু
এ লাগে ন নিও কাপোৰ
কিনি ল'বা এযোৰ।
উম
তুমি বুজি পাইচা? ঠিক আছে দিয়া তুমি পঢ়া হ'ব।
অ ', হ'ব হ'ব দিয়ক ন আপুনি অ ওক বাই।
ঠিক আছে।